অ বন্ধু ভালে আছা।
অ আছো আছো।
অ আজি আমি সময়ৰ মূল্যৰ ওপৰত অলপ আলোচনা কৰো।
অ আহ তোমাৰ সময় মানে মই সেইটো ভাল এটা অধ্যায় তোমাৰ আমি সময় মূল্যৰ বিষয়ৰ ওপৰত আলোচনা কৰাটো বহুত ইম্পটে তাৰ মানে দৰকাৰী হয়।
হয় হয়
সময় হৈছে মানুহৰ জীৱনৰ তোমাৰ আটাইতকৈ মূল্যবান সম্পদ। বা পৃথিৱীৰ সকলো বস্তু কিনিব পাৰি কিন্তু সময় কিনিবও নোৱাৰি। তোমাৰ, থনম প হেৰুৱালে পুনৰ ঘূৰাই পাব পাৰি। কিন্তু, এবাৰ পাৰ হৈ যোৱাৰ সময় কেতিয়াও পু মানে, ঘূৰাই কিনিব নোৱাৰি আৰু।
মানে, কি সময়ৰ কাম, সময়ত কৰিব লাগে। কাৰণ
কি আজিৰ কামটো আজিয়ে কৰিব লাগে। কাইলৈ কৰিম, কৰিম বুলি ভাবি থাকোঁ মানে, কেতিয়া সময় পাৰ হৈ যায় আচলতে গমেই পোৱা নাযায়। গতিকে, সময়ৰ কাম আমি সময়ত কৰিব লাগে। তেতিয়া আমাৰ নিজৰ কাৰণে ভাল।
উম! মানে, সময় অমূল্য বুলি কোৱা হয়। মানে, জীৱনত সফলতা লাভ কৰা প্ৰতিজন ব্যক্তিয়ে সময়ৰ মূল্য গ বাবে বুজিছিল বুজি পাই আৰু। বা সময়, সময়ৰ গুৰু গুৰুত্ব কাৰণ, তোমাৰ মানুহৰ মানে সমগ্ৰ জীৱনৰ মানে, সকলোতে সময় নিৰ্ভৰশীল। যদি, আমি যি কাম কৰোঁ বা সকলো কামৰ ভিতৰত কৰিব লাগে আৰু বা সময় অবিহনে জীৱনৰ কোনো মূল্য নাথাকে। বা আৰু সময়ে মানে, তোমাৰ জীৱনৰ প্ৰ দিশ নিৰ্ধাৰণ কৰে।
হয়!
আৰু সময়ৰ সদ ব্যৱহাৰ কৰাতোঁ, সকলো ব্যক্তিয়ে জীৱনত উন্নতি কৰে আৰু।
হয়। আচলতে, মানে কি! ছাত্ৰ -ছাত ছাত্ৰী ক্ষেত্ৰতো মানে, যিসকলে সময়মতে পঢ়া- শুনা কৰে। অ'! বা সময়মতে তেওঁলোক নিজৰ কাম বিলাক কৰে। আচলতে, তেওঁলোকেই পৰীক্ষাত ভাল ফলাফল লাভ কৰে।
অ'! হয়।
আৰু মানে, কি আহ ধন সম্পত্তি তি হেৰাই গ'লে পুনৰ ঘূৰাই পোৱা যায়। কিন্তু, এবাৰ গুচি যোৱা সময় কেতিয়াও ঘূৰি আমি ঘূৰাই নাপাওঁ আৰু।
উম! উম!
গতিকে, সময়ৰ কাম আমি সময়ত কৰিব লাগে।
হয়, হয়।
আৰু তোমাৰ কি বুলি কয়, সময় সদ ব্যৱহাৰ কৰাটো মানে, অতি দৰকাৰ। বা ছাত্ৰ -ছাত্ৰী জীৱনত সময়ৰ মূল্য সৰ্বাধিক বা এই সময়ত ভৱিষ্যতৰ ভেটি স্থাপন কৰা হয়। যদি ছাত্ৰ সময় অধ্যয়ন কৰে। তেন্তে, তেওঁলোকে সফলতা লাভ কৰে আৰু। বহুত ছাত্ৰই পৰীক্ষাৰ ওচৰত চাপিলেহে মানে, পঢ়িবলৈ আৰম্ভ কৰে। এ, সেই সেইটো তোমাৰ এক বেয়া অভ্যাস বা নিয়মিত নিয়মিতভাৱে অধ্যয়ন কৰিব লাগে। উম!
হয়। আচলতে, তেনেকুৱা কৰিব নালাগে। কাৰণ অ'! ছা ছাত্ৰ -ছাত্ৰীসকলে যদি, এতিয়াই যদি, ধৰি লওক ভালদৰে মানে, নপঢ়ে। তেতিয়া তেওঁলোকৰ নিজৰে ভৱিষ্যতটো বেয়া হ'ব আৰু যিসকল ছাত্ৰ -ছাত্ৰীয়ে মানে, সময়ৰ মূল্যবুজি ভালদৰে পঢ়া -শুনা কৰে। তেওঁলোকৰ ভৱিষ্যত টো বহুত বেছিয়ে ভাল হয়। সেইবাবে, ছাত্ৰ ছাত্ৰী সকলে সেইখিনি গুৰুত্ব দিব লাগে, সময়ৰ মূল্য টো বুজি পাব লাগে।
উম! উম!
কিন্তু বহুতে সময়ৰ গুৰুত্ব ত্ব বুজি নাপায় তেওঁলোকে ঘন্টাৰ পিছত ঘন্টা মোবাইল ফোন সামাজিক মাধ্যম অথবা খেল ধেমালিত সময় নষ্ট কৰে আচলতে আৰু মানে কি মোবাইল ফোন বা সামাজি জিক মাধ্যম মানে সামাজিক মাধ্যম ধৰি লোৱা ইনষ্টাগ্ৰাম ফেচবুক এইবোৰ মানে এবাৰ মানে যদি চোৱা যায় তেতিয়া মানে কি ঘন্টাৰ পিছত ঘন্টা সময়বোৰ কেনেকৈ পাৰ হৈ যায় আচলতে গমেই পোৱা নাযায় সেইকাৰণে ছাত্ৰ ছাত্ৰী সকলে আ মোবাইলৰ পৰা অলপ দূৰত থাকিব লাগে
তোমাৰ সময়ত বিচি লোৱা বা খেল ধেমালি অন্য কৰাটো অতি প্ৰয়োজন তোমাৰ আজিকালি কিন্তু মোবাইল ফোন সামাজিক মাধ্যম সময়ৰ অপচয় অন্যতম কাৰণ হৈ পৰিছে তোমাক তোমাৰ মানে আৰু যদি মব মোবাইল মোবাইলত ভাল দিশো আছে তোমাৰ শিক্ষাৰ ভিডিঅ' শিক্ষামূলক ভিডিঅ' বা অনলাইন পা বা ত সংগ্ৰহ আদি মবাইল মোবাইলতে মানে ভাল আৰু এইটো কৰিব পাৰিলে তোমাৰ আৰু সময় অপচাৰ ফলত মানে মানে বহুখিন দি আত্মবিশ্বাস হ্ৰাস পাই বা মানসিক চাপ বৃদ্ধি পায় বা জীৱনত বহুত সুযোগ হেৰুৱাব লগীয়া হয় আৰু
হয়
হম
আৰু মানে সময়ৰ সদ ব্যৱহাৰে মানুহৰ ব্যক্তিত্ব গঢ়ি তোলে সময়মতে কাম কৰা মানুহক সকলোৱে সন্মানো কৰে
উম উম
অ যিসকল লোক সময়মতে বিদ্যালয় কাৰ্যালয় অথবা সভালৈ আহে তেওঁলোকক দায়িত্বশীল ব্যাক্তি বুলি আচলতে গণ্য কৰা হয় আৰু আহ এজন শিক্ষকে মানে এটা কথা কৈছিল কাৰণ মানে কি কথাটো হৈছে কি সময় কাৰো বাবে অপে অপেক্ষা নকৰে আ মানে নদীৰ পানী যেনেকৈ বীৰত্ব ভাৱে বৈ যায় সময়ো তেনেকৈ আগবাঢ়ি যায় গতিকে আমি সময়ৰ অপচয়ৰ ফলত বহুতে জী জীৱনৰ মূল্যবান সুযোগ হেৰুৱাই গতিকে আ কেতিয়াবা এটা সৰু সুযোগ সময়মতে গ্ৰহণ নকৰাৰ বাবে মানুহে ডাঙৰ ক্ষতি সন্মুখীন হয় সেয়েহে আমি মানে কি সময়ৰ মূল্য বুজিব লাগে আচলতে
অ তোমাৰ মানে কি বুলি কয় মোবাইল ফোনো মানে সময় অপচয় একদম বহুত এটা অন্যথা সামাজিক মাধ্যম বা অনলাইন গেম বা অপ্ৰয়োজনীয় ভিডিঅ' চোৱাত অ বহুতে সন্ত্ৰাস ঘণ্টা কঁপাই দিয়ে, তাৰ ফলত বহুতো ক্ষতি হয় যদি মবাইল খন শিক্ষাৰ ক্ষেত্ৰতে সহায়ক বা সঠিক ভাৱে মোবাইল ফোন মানে জ্ঞান আহৰণ এই শক্তিশালী মাধ্যম কিন্তু অব্যবহাৰ কৰিলে সময়ৰ শত্ৰু হৈ পৰে আৰু তোমাৰ বা সময়ৰ সদ ব্যয়ৱহাৰৰ বাবে আৰু কি কি মানে আখৰতা ত্যাগ কৰিব লাগে বা লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে বা আৰু সেই লক্ষ্য পূৰণৰ বাবে উ মানে নিয়মিত চেষ্টা কৰিব লাগে আৰু মোৰ মতে আৰু লক্ষ্য থাকিলে কিন্তু যিসকল মানুহে লক্ষ্য কৰে তেওঁলোকে সময়ৰ মূল্য মূল্যবান বুজি পায় আৰু। আৰু লক্ষ্যহীন জীৱনত মানে সময়ৰ অপচয় অধিক হয়। আৰু তোমাৰ ধৰা কৃষি ক্ষেত্ৰতটো মানে অ অতি গুৰুত্বপূৰ্ণ কাৰণ সময়ত যদি বীজ সাৰ প্ৰয়োগ আৰু শস্য চপোৱা নকৰে তাতে উৎপাদনৰ হ্ৰাস পায় আৰু, আৰু তোমাৰ ব্যৱহাৰ ক্ষেত্ৰতো মানে সময়ৰ মূল্য আছে, মানে সময়ৰ মূল্য বুলি তোমাৰ যিবিলাক আমাৰ- সচৰাচৰ চলি থকা সবিলাক বস্তু মানে সময়ৰ মূল্য আছে।। ধৰা তোমাৰ বজাৰত সঠিক সঠিক সময়ত গ্ৰহণ নক কৰিব নোৱাৰিলে লাভৰ পৰিৱৰ্তন লোকচান হব পাৰে বা চিকিৎসাৰ ক্ষেত্ৰতে মানে তোমাৰ ধৰা লাভ কৰিব বহু মানে সময়তে চিকিৎসা আৰু তোমাৰ ৰোগীস সকলে মানে সময়তটো লাভ কৰি তেতিয়া সুস্থ হৈ উঠে আৰু। বা যদি সামান্য পলম পলম হয় তেওঁলোকক ডাঙৰ ক্ষতি হ'ব পাৰে।
হয়। আমাৰ আচলতে মানে কি আহ সময়ৰ মূল্যতো বুজিব লাগে কাৰণ যিসকল মানে ডাঙৰ ডাঙৰ আহ বিজ্ঞানী, সাহিত্যিক, ৰাজনীতিবিদ, খেলুৱৈ মানে আৰু অ বহুত ডাঙৰ ডাঙৰ মানুহে সকলো ক্ষেত্ৰতে সল লোকসকলে সময়ৰ সৎ ব্যৱহাৰ কৰিছিল। সেইবাবে হয়তো তেওঁলোকে- এজন বহুত বেছি ডাঙৰ মানুহ ভাল মানুহ হব পাৰিছে। আহ তেওঁলোকৰ দৰে আমিও সময়ৰ মূল্য বুজিব লাগে। বা আমাৰ ছাত্ৰ ছাত্ৰী যি সকলে সময়ৰ মূল্যটো বুজিব লাগে তেতিয়াহে তেওঁলোকেও আমাৰ মহান- ব্যক্তিসকলৰ নিচিনাকৈ তেওঁলোকে একোজন ব্যক্তি হ'ব পাৰিব।
হয় হয় আৰু পৰীক্ষাৰ সময়তো মানে প্ৰতিটো বিষয়ে এক নিৰ্দিষ্ট সময় নি কৰিব কৰিব মানে কৰে আৰু তোমাৰ কঠিন বিষয়ত বা অধিক সময় দিব লাগে। আৰু নিয়মিতা বা পুনৰাবৃত্তি কৰিব লাগে আৰু আৰু বহুত শিক্ষা মানে পৰীক্ষাৰ একদিনা গোটেই ৰাতি পঢ়ে। কিন্তু সেইটো স্বাস্থ্যৰ বাবে ভাল নহয় নিয়মিতভাৱে- কৰিলে শেষ মুহৰ্ততটো মানে হেঁচা কমে। তোমাৰ সময়ৰ সঠিক ব্যৱহাৰ বা শৃংখলা প জবা শৃংখলা বদ্ধমানে জীৱন জাপন কৰা ব্যক্তিয়ে সঠিকভাৱে বৱহাৰ কৰি মানে। মানে সময় হৈছে জীৱনৰ অমূল্য ধন আৰু তোমাৰ।
আচলতে ছাত্ৰ জীৱন হৈছে জীৱন গঢ়াৰ সময় গতিকে এই সময়ত কৰা পৰিশ্ৰম আৰু অধ্যয়নে ভৱিষয়ত নিৰ্ধাৰণ কৰে। অ যদি আমি এতিয়াই সময় নষ্ট কৰো তেন্তে ভৱিষ্যত যতে ভাল চাকৰি অথবা ভাল জীৱন লাভ কৰাতটো বহুত বেছিয় কঠিন হয়। কৰে সেয়ে মানে প্ৰতিজন ছাত্ৰ ত্ৰ বা ছাত্ৰীয়ে এটা সময়সূচী প্ৰস্তুত কৰি সেইম চলিব লাগে।
হয় হয়।
তেওঁলোকৰ ভৱিষ্যতে ভাল হব।
হয় হয় আৰু তোমাৰ সময়ৰ সদ ব্যৱহাৰ কৰিলে মানে সফলতা বা উন্নতি তি সুখ মানে সুখী মানে তোমাৰ জীৱনৰ চাবি কাঠি হয় আৰু আৰু তোমাৰ আৰু সময়ৰ মানে সৎ ব্যৱহাৰ কৰিব লাগে সৎ ব্যৱহাৰ তুমি যেতিয়া তোমাৰ সময় ত তোমাৰ ব্যৱসায় হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক যদি সময় ভালদৰে বাৰ ক এটা ভাল ফলো পোৱা যায় আৰু
হয় আচলতে সময়ৰ মূল্যটো অকল শিক্ষাৰ ক্ষেত্ৰতে নহয় অ আমাৰ কৃষক ব্যৱসায়ী চিকিৎসক শিক্ষক সকলোৰে বাবে সময় সমানে গুৰুত্বপূৰ্ণ হয়।
উম উম তে বন্ধু আজি তোমাৰ পৰা মই উ বহুখিনি জ্ঞান লাভ কৰিলো আৰু এই সময়টো এটা ভাল বিষয় অ তোমাৰ আৰু বহু খিনি শিকিলো আৰু আমি আৰু পাছলৈ লগ পাম ধন্যবাদ বন্ধু আৰু সময়ৰ সত ব্যৱহাৰ কৰাতটো সকলোৰে দায়িত্ব।
অ অ হয় আজিৰ পৰা আমি বা আমাৰ মানে সৰু সৰু ভাইটি ভন্টি সকলকো আমি সেইখিনি কথা বুজাব লাগিব কাৰণ সময় থাকোতে নিজৰ কাম কৰিব লাগিব। বা সময়ৰ মূল্য বুজি পাব লাগে।
অ অ
তেওঁলোকৰো ভৱিষ্যতটো ভাল হব গতিকে বন্ধু আজিলৈ এৰিছো।
অ অ ধন্যবাদ ধন্যবাদ।